হেল্ল'
হেল্ল'
অ' বৌ ঘৰত আছানে?
অ' শুনিছো-শুনিছো আপুনি শুনিছো?
অ ঘৰতে আছা নে
অ' ঘৰতে আছো ঘৰতে আছো ৰব। মানে এই ভণ্টিকো ফোন কৰিছিলো বোলে কৰিব নেকি বুলি মানে কালে কলে টিউশন যাব লাগে মইবুলিছোঁ ৰ। টিউশ্যন চন যাব মে-মে জিৰে ৰেষ্ট লৈ আছে।
অ' হ'ব দিয়া।
বাকী অহ,। বেয়া অহ। বতৰটো বেয়া কাৰণে সেনে দাদাই
গৈছে, গৈছে।
অহ' আমাৰো আজি দিনত আহ। অহ, সোধকচোন। ।
কথা কেইটামান সুধো বুলিয়ে ফোন কৰিলো। এই তোমালোকৰ, তোমালোকে যে অলপমান
অহ', অহ', অহ'।
অহ' এতিয়া আমিও থাকো পাহাৰতে, অলপমান আৰু গতিকে, সেই এতিয়া বৰষুণ দিব ধৰিছে। এইকেইদিন কণ্টিনিউ, যে মাটি তোমালোকৰ মাটি খহাৰ কিবা চান্স আছে নেকি?
মাটি খহাৰ মানে ডাঙৰ বৰষুণ দিলে কিন্তু, মাটি খহাৰ চান্স আছে আৰু আমাৰ তলৰ ভালে। মানে ডাঙৰকে বৰষুণ দিলে মানে শুহিব পাৰে কাৰণে যোৱাবাৰ বৰষুণৰ দিনতো খহিছিলে মানে মাটি মানে এইবাৰো মানে যদি ডাঙৰ বৰষুণ দিয়ে হয়তো চান্স আছে আৰু মানে, এনেকে থাকিলে নহয়। মানে ডাঙৰকে দিলে মানে, ভয় এটা আছে আৰু। মানে আমাৰ কোৱাটোৰো সেয়াই, আমাৰ কোৱাটো মানে ভয়ংকৰ অহ। আমাৰ কোৱাতটো মানে ভয়ংকৰ জেগাতে আছে যে। অহ।
বুজিছা এই সেনেকুৱা কিছুমান আনি লৈ মাটিত দিব লাগিব গম পাইছ মানে মই তাক তাকে ভাবিছো আমাৰ এফালে এখন দিয়া হৈছে। আৰু এখন এখন মানে, ডাঙৰ চাই দুইখন মান আনি গোটেইখিনি‌ ঢাকি। থাকিব লাগিব, তুমিও তোমাৰ হাজবেণ্ডক পাৰিলে ক'বা। যাতে মানে পানীটো নপৰিলে মাটিতো খহি নাযায়। খহি গ'লে কি হব। তলতৰ ঘৰৰও প্ৰব্লেম ওপৰত থকা মানুহ
অহ'। প্ৰব্লেম, প্ৰব্লেম বহুত প্ৰব্লেম হয় ন। এইবিলাক আমাৰ ঘৰ মানে উম, আমাৰ মাটিত মানে যিমান বোৰ খেতি আছিল। চব মাটি খহি যোৱাবাৰে তলত গুচি গ'ল। এতিয়া তলত হৈ আছে খেতিবিলাক, এতিয়া তলৰ পৰাতো উঠাইও আনিব নোৱাৰি, এতিয়া কল পলিবিলাক যে, লগাইছিলে এতিয়া মানে কি হ'ল, বাৰু যেতিয়া মাটিবোৰ খহি গ'ল চব। তলত গুচি গ'ল, যাই এতিয়া মানে তলতে কল লাগি আছে কল। ফুল লাগি আছে এতিয়া আনিবও নোৱাৰে এতিয়া কিন্তু কল নিজৰে কিন্তু কি কৰিব এতিয়া বেলেগৰ মাটি
কি কৰিব, যাবলৈ ভয়।
উম যাব লাগিব অ এয়া এইটো হ'ল কথাটো। হয় কথাতটো মানে, এতিয়া প্লাষ্টিক চিষ্টিক টানি দি থলে বাৰু ইমান ভয় নাথাকে মাটিত। পানীতটো পৰিব নাপালে টো মাটিটো
অহ' পানীতটো পৰিব নাপালে মাটিটো সংৰক্ষণ হৈ যাব তাৰমানে। সেইকাৰণে, সেইকাৰণে মানুহে যে গছ কাটি কাটিব নালাগে এতিয়া মানুহে খালি গছ কাটাৰ উ পাত। এতিয়া গছ কেইডাল থাকিলে কি হয় মাটি ৰাতিটো খোপনি পুতি শিপাই ধৰি ৰাখে।
অহ'।
গছত পৰি পানীটো মাটিত যেতিয়া পৰে তেতিয়া মানে জোৰতটো বৰষুণৰ জোৰতটো কমি যায় এতিয়া ডাইৰেক্ট খালী মাটিত বৰষুণতটো একদম স্পীডত অহাৰ লগে লগে মাটিটো কোমলিয়ে একদম খহি যায়। গতিকে সেইকাৰণে সেই গছবিলাক মানে মানুহে কাটি কুটি ধ্বংস কৰিব নালাগে বিশেষকে আমাৰ পাহাৰীয়া অঞ্চলত। গছবিলাক থাকিলেহে আমাৰ মাটিখিনি থাকিব।
থাকিব অহ। তাকে, থাকি ৰাখি ৰাখিব অ অ সেইকে
সেটো সহাটো কমিব তেতীয়া।
কমিব অ'।
সেইটো মানুহে এতিয়া ঘৰ বনাও বুলি কিবা কৰো বুলিয়ে ঘপকে। সেই ই গছডাল কাটি দিয়ে। গতিকে সেইটো কাম কেতিয়াও কৰিব নালাগে।
নালাগে অ এ মানুহ বিলাকে বুজি নাপায় নহয় উম।
অ বুজি নাপায় সেইটোয়ে এতিয়া আমি মানে অ এনেকে মিটিং এখন মানে সভা গোটাই পেলাই মানুহ খিনিক মানে সেই কথাটো বুজাব লাগে যে আপোনালোকে গছ এচ। নাকাটিব নহ'লে, কিছুমানে নকৰে, চবে নকৰে, বাৰু কিছুমান অ বুজি নোপোৱা মানুহ আছে নহয়।
আছে আছে আছে কিছুমানে হে কৰে কিছুমানে কিন্তু গছ ভাল পায় গছ নাকাটে। সেইয়া আৰু।
গতিকে সেই মানুহখিনিক বুজাব লাগে যে আপোনালোকে মানে ঘ বনাব ঠিকে আছে কিন্তু যাতে গছ ক্ষতি কৰি পেলায় ঘৰ। ঘৰ বনাব নালাগে। উম কাৰণ মাটিয়ে যদি নাথাকে ঘৰ ক'ত বান্ধিব। গতিকে প্ৰথমে মাটিখিনি সংৰক্ষন কৰিব লাগিব। তাৰ পিছতহে বাৰু ঘৰটো বনাব। সেইটোৱে আৰু আমাৰ তাকে বোলো মই। মানে সেইটো কথা আজি কালি আমাৰ মিটিং হৈছিল, তাতো আলোচনা কৰিছিলো অলপমান।
অ অ অ।
যে মানুহখিনি চাপৰ্টে দিছে, আৰু এনেকে সভা এখন গোটাই পেলাই যে। অ কথাাতটো হয় বিপদ। টো আমাৰেই ন এতিয়া আমি বাৰু অলপমান হৈছো এতিয়া আমাৰ ল'ৰা ছোৱালী উঠি আহিছো সিহঁতৰ প্ৰজন্মত কি হব সিহঁতে কিমান অসুবিধাৰ সন্মুখীন হ'ব। এতিয়া আমি মানে আমি যিহেতু মিডিল ক্লাছ মানুহ সিহঁতৰ কাৰণে নতুন অলপমান।
নোৱাৰিম নোৱাৰিম অ।
হয়নে নহয় এতিয়া মাটিৰ ইমান দাম।
আহ অ নোৱাৰো অ।
উম গতিকে যিখিনি আছে সেইখিনিকে যদি সযতনে নাৰাখোঁ
উম। সেই আহ
আহ।
শিকিছে শিকিছে অ এই এইবিলাক। বৃক্ষ আন্দোলন এইবিলাক হোৱাৰ পৰা সিহঁতে গছ ৰুই
অ খুব ভাল হৈছে। গছ পুলি ৰুই আৰু আৰু সৰু ল'ৰা ছোৱালী বিলাকৰ এটা ভাল গছ পুলিটো যদি ৰুই। অবশ্যে সিহঁতে, কিন্তুে খুব যতন কৰে। পানী দিয়ে অ খোৱাৰ পৰা উঠি গৈ। প্ৰথম কামটো সিহঁতৰ কি হয় গছপুলিটো।
চাওগে অ কিমান ডাঙৰ আমাৰতো সদায় চাই বলি দিওঁ মানে। কিমান ডাঙৰ হ'ল বা অ মাগছডাল মৰা নাই এইবাৰ হৈছে মানে।
উম। সেই মৰমতে মানে গছডাল মানে সিহঁতে মানে পানী অকমান দিব। বাকলিবোৰ গোটাই গোটাই থৈ সেই গছৰ গুৰুত দিব শিকালে।
উম।
ৰো বৃদ্ধি হ'ল আমাৰো লাভ হ'ব।
লাভ হ'ল সেইয়াই অ আমি মই আমিতো তেনেকুৱাই কৰো মানে পাচলি যি বাকলি। বাকল বিলাক চব মানে গছৰ গুৰিতে দি দিয়ক। যেনেকুৱা লাও পলিটো বনালেও মানে তাৰ গোৰতে দি দিওঁ ম যি। কোনো মানে খেতিৰ গুৰতে দি দিওঁ মানে, এনেই পেলাই নিদিওঁ আৰু খেতিৰ বাকলি।
অ সেইটো কেতিয়াও পেলাব নিদিবা অ।
সেনেকে মাটিৰ লগত মিহলি সেইটো সাৰ হব ন।
সাৰ সেইটো হৈছে পচন সাৰ আমাৰ কিন্তু আমি বজাৰৰ পৰা ইউৰিয়া সাৰ প তচ দিয়ে পিয় এইবিলাক কিনি আনি নিদিও আমাৰ ঘৰতে যিবিলাক হয় ধৰা অ' গেলা পচা বস্তু গছৰ পাত আমি এতিয়া তুমি চোতাল খনেই সাৰিলা ঝাৰু দিলা, দি পেলাই যিখিনি জাবৰ হল এটা জেগাতে থলা। থৈ কিছুদিনৰ পিছততো এইখিনি আৰু সাৰ হ'বই। অ' সেইখিনি গছ তৰ গুৰত দিলে এতিয়া সেইখিনিৰ পৰা বহুত উপকৃত হ'ব পৰা যায়।
আ
সেইটোৱে আৰু
সেইটো ভাল কিন্তু এনে মানে বস্তুবিলাক উম মানে সাৰো হ'ল বস্তুতটো পেলো নিয় নগল। লেতেৰাও নহ'ল অ' নহল অ' গোটেইখিনিৰ পৰাই ভাল আৰু
অ' সেইখিনি বস্তু এতিয়া প্লাষ্টিক এটা বান্ধি যদি দলি মাৰি দিওঁ এতিয়া প্লাষ্টিক বিলাক যে মাটিত লেতেৰা হৈ থাকিব দেখিবলৈ বেয়া প্লাছ আকৌ অ' মাত গতিটো প্লাষ্টিকটো হেৰি কৰিব নোৱাৰে মানে তোমাৰ গলাব নোৱাৰে গতিকে মাটিৰ যিটো ক্ষমতা মেইন সেইটোও কমি যায়
সেয়া ঔ উম। তেনেকুৱাই আমাৰ মানে কি হ'ল এ মানে আমাৰ ভাইটিে এটাৰ মানে ভাঙা বাল্টিং দি থৈ দিছে তই কি যিমান চব্জিৰ বাকলি আছে চব বাল্টিংটোত থবি যেতিয়া পচিব তি তিয়া গছৰ গুৰত ঢালি দিম আৰু। মানে সি আৰু সেইবিলাক কৰা বিৰাট ভাল আৰু মানে ছাগলীৰ গোবৰ বিচাৰি আনিব, ছাগলী গোবৰ বিচাৰি এ অ। অ, ছাগলী কব বিচাৰি আনিব। অ সি উ আমাৰ ঘৰত যিমান খেতি কৰে মানে সিয়ে কৰে মানে, কি সি সেইবিলাক কৰি ভাল পায়। কিন্তু নহলে আৰু কি কৰিব আৰু খং উঠি যায় অ, মানে খেতি কষ্ট অধিক কৰে কিন্তু সেইমতে বস্তুবিলাক ভালকে নহয়েই, মানে পোকবিলাক থাকে যে পোকবিলাকৰ কাৰণে মানে বেয়া হৈ যায়।
অ পোক হয় আৰু আমাৰ ম মাটিৰ সাৰ
সাৰ নাই সাৰ নাই যিমান সাৰ নিদিয়ক কিয় মাটিৰ সাৰ টো যদি নাথাকে আপোনাৰ কাম নাই আৰু
সেইকাৰণে মই কি ভাবিছো জানা লাগিলে পইচাই যাওক কষ্ট কৰি এইবাৰ টাব আনিম, এই টাবটোত কি থাকে জানানে? এজোপা গছত হ'ব লগা চব বস্তুৱে হয়, সৰু টাব হ'লেও তাতে ইমান ডাঙৰ এজ জোপা জলকীয়া হয়। অলপ অলপকে, অ ত তাতে মেইন বস্তু থাকে অ তাতে মেইন বস্তু থাকে গোবৰ সাৰ, গোব টোতকে ওপৰত একো সাৰ নহয় ন, গতিক সেই টাবত আনি এতিয়া ধৰা তুমি ক'বালৈ গুচি গলা এদিন কাৰণে ক'বালৈ গৈছে বা ৰাতি ৰাতিপুৱাই গৈছা ৰাতি আহিবা অ টাবকেইটা ভিতৰতে সোমাবা গৰু ছাগলীৰ পৰাও ৰ খা হল।
অ, মই ভাবিছো সেয়াই কৰিম এইবাৰ যি যি খেতি কৰিম তাবতে ৰুম আৰু এতিয়া মানে অকণমান ধুনীয়া এনেকে মাটি গোবৰ অ মাটি গোবৰ মিক্স কৰি পেললে তাপতোত দি পেলাই পলিটো ৰুই থৈ দিলে বেছিয়ে ধুনীয়া হ'ব যেন পাইছো
অ' দেখিয়ে ধুনীয়া লাগে আকৌ কেতিয়াবা সেই অ' পচন সাৰ অলপমান দিব লাগিব তাত
অহ এ উম মানুহে আছে তেনেকে তাপতে তাপতে বয় অ' আৰু বিল্ডিং বিলাকৰ মানে চাদ বিলাকৰ ওপৰত যে খেতি কৰে মানে তাপতেইটো কৰে ন মানুহে অ' তেনেকে কৰে আৰু বৰ ধুনীয়া খেতি হয়টো তাত অ' অ' বহুত ধুনীয়া খেতি হয় আমাৰ মাটিৰ আমাৰ মাটি ধোৱা খেতিত কৰি সিহঁতৰ বেছি ধুনীয়া হয়
অ' ঠিক আছে হ'ব দিয়ক তে ৰাখো অ' অ' অ' ঠিক আছে আকৌ টিউশচন যাব হ'ল নহয় উম
অ, হ'বই আৰু সময় দিয়া।